হেল্ল'
অঁ কি কৰি আছা
বহি আছো
ভাত পানী খালি
খালো তই খালি
খালো কিহেৰে খালে হাহিছ কিয়? তে চিিক দেছিলি
দালি বইল দালি বো বো পকাৰে বইল ডালি
আহ
তবে
আমাৰ কি আজি? ৰুটি আৰু বুট ৰুটি আৰু বুট দালি বনাইছিলে
অ মই নামঘৰৰ পৰা প্ৰসাদ আছিলে প্ৰসাদ আাছিলে কি কৰিম বুলি সেয়াকে বনাও
উম উম আহ নাপালেগনে প্ৰগ্ৰাম ন ঠাই
প্ৰগ্ৰাম পালেগে শেষে বোলে প্ৰগ্ৰাম আহিব হ' ব এতিয়া
অ ভালে দে সোনকালে
অ সোনকালে শেষ হল সোনকালে গৈছেও নহয় চাৰে চাৰি টমাৰতে গৈছে
আহ! আহ! উম
উম
তিলিকি খুলেনে?
শুনাই দিলি পোৱালিটো শুলে? নাই
এইটো এতিয়া শুইছে পাই
অ এ হোৱা সময় এঘন্টামান হ'ল বাৰু
হে
এ এঘন্টামান হ'ল খোৱা
অ আমাৰ মানে কি হ'ল এই সেইদিনাখন হেৰিয় আ খানা আমাৰ ঘৰতে খাইছিল না বিহু খানা তাৰপৰা ৰান্ধনী আছিলে তিনিজনী মাইনা আমাৰ মা আৰু বৰমা সন্মুখৰ বৰমা
এ ইয়ো গৈছিল নেকি পোৱালি? হুচৰিলে হুচৰি গাবলে হুচৰি গাবলে
এ এনে এঘৰ দুঘৰ
আহ
তাৰপিছত সি এইটো কি এ এই ভাত ৰন্ধাৰ আগত তামোল পাণত এশ টকা এটা দিলে এশ টকাতটো এতিয়া তিনিজনী এই নামত ভগাওঁতে কেইটকাকেনো পৰিব
সেইটো আগাপু আহ
বাতিছ অ তোমাৰ মায়ে কলে কি কিনো বেছি ষ্টকত ভগাই লবি বোলে তাহলে আ ত অঁ আটা দুই কেজি আনো মিঠাতেল বুট, দালি, আলু, পিয়াজ এনেকে একে পেলাই পিঁয়াজ ঘৰ পাই দিম আদা, নহৰু, নিমখ এইবিলাক ঘৰত সেই আলু এক কেজি অনা বোলে তিনি ঘৰে খাওঁ সেয়ে আনিলে সেয়ে খালে
উম
সেয়াই খোৱা হল
এ খোৱা হল নে নাই!
খোৱা হল সেয়ে এইটো এতিয়া তাৰ পৰা আজি সেই পোৱালিও আছিলে যে পোৱালিৰ লগত খেলি মেলি এয়াহে হৈছে হৈছে
কোনে বনালে
এই ৰুটি মায়ে মাইনাই মই বেলি দিলো মায়ে পুৰি গ'ল তাৰ পৰা ঘূণীখন বৰমাই মিলালে এতিয়াহে, ৰাতিহে খাইছে,
আহ কি কিমান হ'ল মানুহ? মানুহ কিবা
আমাৰ ঘৰকেইটা বৰমাহঁতৰ ঘৰ তিনিটা মাইনাহঁতৰ দুটা।
অ মন্দিৰ আহিল!
আহিলে আহিলে
কেতিয়া নিব এয়া!
এয়াতো এনেই বেমাৰতো নালাগা হয় আজিকালি সেইটো নুঠালো হয় সেই বেমাৰটো লাগি আছে উৱেট বাঢ়ে এই চিয়াৰ দি বুলি কয় মানে বডি
অ এতিয়া
এতিয়া অ মেডিচিন ডি আছিলে যে ৱোইট নাহে মানে এইটো হৈ থাকিলে
এতিয়া বাঢ়িব নাবাঢ়ে আকৌ
এতিয়াতো, এণ্টিবায়টিক দি আছে। এণ্টিবায়টিক খোৱাৰ পিছত ভিটামিন দিব দিছে।
উম
তোমাৰ যোৱাবাৰ নিচিনা হোৱা হয়তো ইমান দিনত উঠা হয়
অ' এতিয়া কেইদিন হ'ল নো?
আজি একত্ৰিশ দিন
উম উম
এতিয়া একদম চেলাইন দি আছে এ দছ কঠিন আছে আৰু
অ' দহ দিন লাগিব উঠাতে
উম, দশ দিন লাগিব।
উম উম
উম
তোৰ ভালেই হ'ল, তাই ৰিজাল্টো মিলি গ'ল তুচি।
অহ তাকেই পাই
উম তাৰ পিছত তই গৈ তই তাত থাকি পেলাই ইয়ালে আহিবি নে? নে ইয়াত থাকি
নাই, নাই তাৰ থাকি পিনে ইয়ালে আহিম দে'
অ অ আজি আগফালে ঢালাইখিনি হ'ল
অ' কোনখিনি ঢালাই দিছিল?
এই গেটৰখিনি সেইখিনি তললৈ নামাখিনি যে ৰাস্তা অলপলে অ' সেইখিনি ঢালাই হৈ গ'ল ধুনীয়াকে ডাঙৰকে তহলকে তললৈকে কৰিলে কাইলে এতিয়া ৱালকেইখন অকণ অকণ গাঁঠি দিব হাফ কে
এইটো ওপৰৰ কামটো কৰিব লাগিছিল আকৌ
নহ'ব নহয় পইচা এতিয়া নাই সোমোৱা নহয়
অ', অ'
পইচা নহ'বগে নহয়
উম উম
উম
তাকে
মায়ে খালেই নে নাই ৰুটি? মায়ে
মাই এই মাইনাক থ'বলে গৈছে থাকিব তাতে আৰু অ'।
ৰাতিপুৱা আহিব।
অ', ৰাতিপোৱা আহিব।
উ', দুটাই শুলে?
সোলে, সোলে।
উম, এই আছেনে নাই?
আছে।
উম', অ',।
তাকে, এই হেৰি আকৌ আজি গৰম পৰিছে।
বহুত গৰম আজি, বহুত গৰম ইয়াতো, মইতো এনে সদায় ফেন ৰাতিপুৱা লৈক লৈ আছো।
অ, মানে আমাৰ এতিয়াহে অকমান সময় চুইছে কালি আমি কাপ পৰুফিছ ন ব্লেংকট থবই প নাই, পৰহিতো আ- পুৰা ব্লেং
ব্লেংকেট আছে কিন্তু ল'ব লগা আ নহয় ব্লেংকেত তু চি বাৰু লয়ে শোৱে এনে চাকি পীৰৰে তাই।
উম, উম।
মেল লবলগা ফেন ৰাতিপুৱালৈকে চলি আছে গৰম।
অ',। তাকে, এইটো গৰম মানে হাত দীঘলো নিব লাগিব, হাত কটাও নিব লাগিব।
অ, হাত দীঘল বেছি নালাগে। গৰম পৰিছেই। অ', এটাৰ বা এটা বৰষু ফোন পৰিলেহে।
উম।
মন্জিতে থৈ যাবহি নহয় ন ইয়াততো?
ঘৰত নথয়।
ক'ত থব?
য'ত গাড়ী ষ্টেণ্ড তাতহে থব।
মানে সেই, বাইপাছত?
বাইপাছৰ ডিমৰুগুৰিত গাড়ী, টেভেৰা ষ্টেণ্ড আছে নহয়।
অ, মই সটো নাজানো বাৰু।
অ', ডিমৌ, আমি ডিম গুৈতে উঠো। অ', তেভেৰা এ উভো লগতে উভতিব।
কষ্ট হ'ব।
কষ্ট হলেও উপায় নাই তোৰ দানা পানীয়ে দি থৈ যাব। মানে ইয়াৰ পৰা আমি চাৰে-ছটা মান বজাত তাত জাম। তাৰছ হে হুম ঘৰ পামগৈ ধৰি লও বাৰটা এটামান বজাত
নে কেতিয়া কোন তাৰিখে আহিম আহিম বুলি ভাবিলি এতিয়া
এতিয়া শনিবাৰ বা দেওবাৰে যাম আও।
অহ শনিবাই কি বা কি তাৰিখ হ'ব?
আজি তেইজ দি কালিও চব্বিশ তাৰিখ অ পঁচিশ তাৰিখ হ'ব।
শনিবাৰে মই বাৰু যাব নোৱাৰিমেই।
উম।
মই নোৱাৰিম যাবলে।
অহ।
ছাব্বিশ তাৰিখে মই আবেলি মানে যাব পাৰিম যদি যোৱাটো হয় আৰু পাৰু যদি কাৰণ প্ৰগ্ৰামৰ ওপৰতহে কথা হ'ব। ঘৰত মানুহ নহলে দিগদাৰ হব যে, সেইটো কাণে। এনে আগ কামটো নলগোৱা হেতেন চিন্তা নাই কামতটো লগাই দিয়া গ'ল যে।
সেইটোৱে সেইটোৱে।
টো হেৰি আৰু সেইটো ভবা নাছিলো ন আগে সেইটো কাৰণে আৰু এতিয়া আঠাইছ তাৰিখে ৰিজাল্ট দিব বুলি কৈ দিলে,
সেইটোৱে।
সাতাইশ তাৰিখে এওঁ প্ৰগ্ৰামো আছে। এ তাকে কৈছ ধিছে ৰবাচোন সাতাইশ তাৰিখে মোৰ প্ৰগ্ৰামো আছে এনেই বাৰু তুমি আঠাশই তাৰিখে আহিলেও ক্ষতি নাছিলে। এতিয়াতো তুমি সাতাশই তাৰিখে আহিবই লাগিব। ঘৰলৈ আৰু ৰাতিপুৱা মই ৰিজাল্ট দিয়া দেখোনো তাত থাকিব নোৱাৰিম দেচোন।
সেইটো হয়।
উম।
তাকে চাইতটো নটা বজাত দিবই নহয়।
টাইমটো দিয়া নাই নেকি?
দিছে নটা বজাত।
অ নটাত দিবই।
উম।
তানো কি হয় আৰু পাছ কৰিব।
কি কি হ'ব ভাল হ'ব।
তাকেতো পাচটো
একেবাৰে হাই ফাই ৰিজাল্টটো নহয় একেবাৰে বেয়া ৰিজাল্টটো নহয় সেইটোৱে আও, হয় নে নাই? যাৰ যিটো হব সেইটোৱে আও।
প্ৰশ্ন বিলাকো এইবাৰ বহুত টাফ আহিছিলে।
অহ। প্ৰশ্ন বিলাক চবেই কৈছে আইটি খন আকৌ পাতা কথা আছিলে পাতিলে নেকি কিবা
নেজানো চবেই মানে বহুত বেয়াকে পস্ত কাটিলে এই বা ত অভাৱনীয় প্ৰশ্ন এটা কাটিছে একো প্ৰশ্নৰ লগতে মিল নাই প্ৰশ্ন
কি হয় আৰু
সিকেইহে জানো দে
মিস্ত্ৰিকেইটা লাগি আছে
মিস্ত্ৰী এইকেইদিন দুটা দুটা লাগি আছিলে আজি তিনটা
অঁ অঁ এ ভাত খায়নে
ভাত সিহঁতে লৈ আহে আৰু দুবায় চা দিওঁ
অঁ অঁ উ
এই শুলে মনজিৎ
খেল চাই আছে
অ এই পোৱালী বিলাক ডাঙৰ হলে বেছি তাত লাগি থাকিব নালাগে ন প্ৰথমতে বেছি লাগিব লাগে
অহ প্ৰথমতে মানে এটো এনেও ডাঙৰ হলেও লাগিব লাগিছিল এতিয়ানেই অ'টোডিংকাৰাৰটো আহিলে যে সেইটো কাৰণে এতিয়া পানী দিয়াতো হেৰিটো কমি লাওঁ
উম বন্ধ বন্ধন দি আছ নে
হে
বন্ধ ন
অহ
অ অ অভিটো
ঠিকে আছে
হম
তাকে ঠিকে আছে দে শুই গুড নাইট অঁ
উম দে